অ
হেল্ল অ কোৱা কি খবৰ? ভাল। তোমাৰ? মই মোৰো ভাল। কি কৰি আছিলা তুমি এতিয়া? এনে আছিলো ৰবা তুমি কি কৰিছা?
হয় মই এতিয়া মানে বজাৰৰ পৰা আহিলো ৰবা তাতে মানে অলপ চাওমিন ফাষ্ট ফুড খাই কেনে আহিলো
নেকি তুমি চাওমিনৰ ভৰ ভাল পোৱা চো- তাকে
হয় চাওমিন ভাল পাওঁ আৰু পকৰাও বৰ ভাল পাওঁ, চিকেন পকৰা মানে মই চিকেনলে গোটেই বস্তুৱ ভাল পাওঁ যেনেকুৱা হল চিকেন চাওমিন, চিকেন ফ্ৰাইড ৰাইচ আৰু মম' আৰু চিকেন লেগ পিচ এনেকুৱা তুমি ভাল পোৱা নে খাই?
চিকেন ৰিলেটেড বুলি ক'লেতো মই চবতকে বেছি ম'ম'টো ভাল পাওঁ।
হয় মম' মোৰ বৰ ভাল লাগে মম মম' ফ্ৰাই মমো ভাল লাগে হয় হয় ঠিকে কলা বৰ ভাল লাগে খাই।
বহুত ভাল লাগে তুমি ম'ম' এনে বাহিৰতে খোৱা নে কেতিয়াবা ঘৰতো বনোৱা
হয় ঘৰতো বনাই খাও মানে আমি মই মোৰ বাৰ লগ লগ লাগি কিনে মানে এদিন ম'মো বনাইছিলো অ ম'মোৰ চুপতো বহুত টেষ্টি হৈছিলে মানে ম'ম'তটো ইমান ষ্টিম হোৱা নাই ভালদৰে কিন্তু চুপটো বৰ টেষ্টি লাগিছিলে তাৰপিছত মানে আমি খালো বৰ ভাল লাগিলে তুমি বনোৱা নে কি কৰ
কেতিয়াবা কেতিয়াবা বনোৱা হয় চুপটো যেতিয়া জ্বলা হয় তেতিয়াই বেছিকে ভাল লাগে। নে কিন্তু
হয় ঠিকে গ'ল আৰু চুপটো জ্বলা হললে চাটনিটো যদি মমনৰ চাটনি জ্বলা পালে না আৰু মজা লাগে
এই যে কোনোবাই কোনোবাইতো এনেকেই ম'মৰ লগত টমেট' চ'চো খাই মোৰ যে টমেট' চ'চ টো আজিকালি তেনেকে ভালেই নেলাগে। সৰু থাকোতে
ঠিকে ক'ল তুমি মানে ম'ম লগ টমেট' চ'চ মানে আজিলৈও খায়ে পোৱা নাই মই মানে
অ মেঅনিজ আৰু জ্বলা চাটনি সেইটো কিন্তু মমৰ সৈতে বহুত ভাল।
হয় হল জ্বলা চাটনি যদি নহ'লে আৰু ভালে নালাগে খাই মমো হয়নে নহয়
মম' জ্বলা চাটনিৰ অবিহনে একদম অসম্পূৰ্ণ দেই মমলৈ জ্বলা চাটনি লাগিবই আৰু ম'ম' কি কয় তোমাৰ চবতকে বেছি খাই কিনে ভাল লাগে ঠাণ্ডাৰ দিনত
হয় ঠিকে কলা ঠাণ্ডা দিনত যদি অ গৰম গৰম ম'ম' আৰু পৰা জলা দি কেনে গাটো পুৰা গৰম উঠি যায় হয়নে নহয়?
পিছত তোমাৰ এতিয়া পুৰা মুখখন এনেকে গৰম হৈ থাকে জলা চাটনি খাই কিনে তাৰে লগতে চুপটোও খাই দিবা।
নম, মানে চানদে গুচি যাব আৰু।
অ মোৰতো কেতিয়াবা। কেতিয়াবা এনেকুৱা হয় যে মই ম'ম' খাই কিনে মই ঘামি যাওঁ।
হয় দিওঁ গল, অ মানে জুনবোৰ জ্বলা চাটনি খালে আৰু চুপটো খালে বেছিয়ে জ্বলা লাগে আৰু জ্বলাত মানে কিতনুমা জেকেট বোৰ পিন্ধি থকা বোৰো পোৱা।
চোৱা খুলি দিওঁগম নাপাই। এ সেইটোৱে আৰু মমৰ বাহিৰে আৰু এনে বেলেগ কি কি খোৱা।
হয় মমোৰ বাহিৰে মইতো। মম টো বেছি ফাৰ্ষ্ট ভাল পোৱাটো মই মম বৰ ভাল পাওঁ আৰু ছিকেন লেক। ইছ ভাল পাওঁ।
অ, মোৰতো মমৰ বাহিৰে আৰু মই ৰলটো ভাল পাওঁ আৰু চাওমিনটো।
হয়। তুমি চাওমিন ভাল পোৱা, চাওমিন চিকেন চাওমিন ভাল পোৱা নে ভেজ চাওমিন ন এগ চাওমিন।
মই চবতকে বেছি এগ চাওমিনটোৱে ভাল লাগে, এগ চাওমিনটো যেতিয়া এগ দিয়া হয় ন এগৰ ফ্লেভাৰটো আহে এগ বোলে অ তেতিয়া বেছি। ভাল লাগে।
হয়। কি কি গলা তুমি, মানে বহুতে মানে এগ দিয়ে হা মানে এগতটো মানে বহুত ফ্ৰাই। কৰি দিয়ে যিহেতু মানে। চাওমিন অলপ পা মী মিক্স হৈ যায়, মানে গমেই নোপোৱা যায় মানে এইটো ইগে হয় না মানে নে ভেইজে বুলি কেনে আৰু চিকেন চাফ চিকেন হ। অলপ চিকেনটো অলপ থাকে ন সেইটো কাৰণে মানে ভাল লাগে আৰু খাই কিনী।
এ কিন্তূ মই এনে মানে জত। খাওঁ।
হয় য় হয় হয় এইটোতো হয় মানে তুমি য'ত খোৱা ন সেইটো এটা ঠাই হৈ যায় ন মানে আম মানে এইটো জাগাত খালে বেছি টেষ্টি হয়, মানে আমি স মানে সেইটো জোতে খোৱা যায় আৰু এনেকুৱে আৰু স ভালকে বনোৱা যায় ভালকে বনাই দিয়ে যিহেততে আম ৰেগুলাৰ কাষ্টমাৰ হৈ থাকোঁ ন হী। তাতে সেইটো কাৰণে মানে ভালদৰে বনাই আৰু বৰ ভাল লাগে আমাৰ কাাকতো এটা ম'ম' মানে দোকানী আছিল বৰ ভাল ম'ম' বনাইছিলে মানে ইমান ভাল লাগিছিল মানে, এ আৰু ম'মো যি চুপৰ হাতি থাকে না, এইবোৰ খাই কিনে আৰু বহুত মজা লাগে। সেয়াই আৰু, সেতু কাৰণে আমি চৌপ। টো মানে এবাৰ খাই লও খোৱা পাছত আৰু এবাৰ লৈ কেনে মানে আমি ফ্ৰেণ্ড ফ্ৰেডবোৰৰ লগ যাও যাওঁ ন, খাবলৈ তে মানে চুপ মানে ৰাস্তা খাই খাই খাই খাই যাই থাকো বৰ ভাল লাগে খাই কেনে, তুমি এনে ম'ম' চম' খাবলে মানে ফাৰ্ষ্ট ফুড। খাবলৈ ফ্ৰেণ্ডৰ লগত যোৱা নে?
মোৰ বেছিভাগ ফ্ৰেইণ্ড অৰ লগত তে যোৱা হয় খাবলে, এনে ঘৰত খালে ফেমিলিৰ লগত আৰু বাহিৰত খালে ফ্ৰেড লগত তোমাৰ?
হয় ঠিকেই কলা তুমি
তুমি কাৰ লগত যোৱা?
হয় মইতো বেছি ভাগ ফাষ্ট ফুড খাবলৈ ফ্ৰেণ্ডৰ লগতে যাওঁ আৰু ফেমি কাৰ মানে ঘৰতে আনি দিও আৰু এনে ঘৰতে খোৱা যায় আনি ফুৰিবলৈ যেনেকোৱা হাওঁ মান পূজাৰবাত ফুৰিব যাও যায় যোৱা তেতিয়া খাওঁ আৰু সেৰি লগত আৰু এনে এনে ফ্ৰেণ্ডৰ লগতে বেছিভাগ মানে অলপ ফুৰি আহাতে মানে মানে কিবা খাই কেনে অহা যায় ম'ম' চম' এইগিলাক খাই কেনে মানে ফ ফেমি লোৱা বেছিভাগো ফ্ৰেণ্ডবোৰৰ লগতে যোৱা যায় আৰু। ফাষ্ট ফুড খাবলৈ কি কি ফেমিলোৰক মানে মানে মা দেউতা মানে ই ইমান ভাল নাপায় আৰু ন বাহিৰৰ খানাত টো সেইটো কাৰণে ইমান নাখায় আৰু
সিহঁতে ইমান এটা ভাল নাপায় আমাৰ ঘৰতো যেতিয়া বনাই ন এনেকে ম'ম' বাগেৰা, তেতিয়া আমাৰ মা দেউতাই তেনেকে ইমান বেছি নাখায় যিমানখিনি আমি খাওঁ বা আমাৰ ভাল লাগে। সিহঁতে ইমান এটা নাখা হয়
হয়
চাওমিনতো ছেম চাওমিনো তেনেকে তোমাৰ ইমান এটা নাখায় মানে বাহিৰৰ বস্তুৰ প্ৰতি
হয় হয় ঠিকে ক'লা বাহিৰৰ বস্তু বোৰো ইমান মানে জু তিয়ে নাই মানে, যিহেতু মানে এই ন মানে অলপ আমিও এতিয়া মানে সৰু আছো ন, আমাৰ মানে মুখটো যে চনঢল তাপা যি বস্তু টো মানে চটপটা বিচাৰে আৰু, যিকিনি মানে খাবলৈ মন যায় আৰু, এতিয়া আমিও যেতিয়া ডাঙৰ হৈ হৈ যাম। আমাৰো মানে মনটো কমি কমি আহি থাকিব খাব খাৱাৰ প্ৰতি বেছি নাই যা আগতে মানে আমি মানে চাহ আৰু বিচকুট খাবলৈ বহুত মানে ইন্টাৰেষ্ট আছিল আৰু বহুত খাব বিচাৰিছিল আজি কালি মানে বিস্কুত খাবই মনেই নাযায়, আগতে বিস্কুট এসোপাহ লৈ খাইছিলো। আৰু আজিকালি মানে খাব মন নাযায় সেনেকোৱা মানে চেঞ্জ হৈ থাকে আৰু এনেকুৱা টাইপ
অ ময়ো আগতে এনেকে চাহ বিস্কুট সদায় ৰাতিপুৱা আৰু সন্ধিয়া লাগিছিলে। কিন্তু আজিকালিটো কিমান দিন হৈ গ'ল বিস্কুটেই
হয় ঠিকে কলা তুমি মানে আজিকালি মানে ভালো নালাগে বিস্কুট বোৰ খাই কেনে। ডাঙৰ হলো ন মানে এনে চাহৰ লগত মানে মিক্সাৰ বোৰ খাই ভাল লাগে, আৰু যিটো মানে অ বিস্কুট ইমান ভাল নালাগে আৰু।
সেইটো হয় বিস্কুট ইমান এটা ভাল নালাগে। আমাৰ ঘৰতো এনেকৈ বিস্কুট আনি আনি থয়, কিন্তু চব মানে এনেকে মা বাপাই ৰাতিপুৱা চাহ খালে এটা দুটা খাই সেনেকেই শেষ হয়। মই যে হাতেই নিদিওঁ
হয় ঠিক অল ভালে নালাগে মানে মিঠা বস্তু ভাল নালাগে আৰু। অলপ জ্বলা লগা বস্তু অলপ ভাল লাগে আৰু নে নহয়
অ হয় জ্বলা আৰু মছলা দিয়া বস্তু বোৰ তে সেইবোৰে আজিকালি ভাল লাগে। মিঠা বা এনেকুৱা বহল চল ভালে নলগা হৈছে
হয় ঠিকে ক'লা তুমি। আৰু এনে তোমালোকে ফুৰিবলৈ বেছি ভাল কি বস্তু
কলে গলে চোৱা এইটো নিৰ্ভৰ কৰে ক'ত কেনেকুৱা পোৱা যায়। ম'ম' পালটো ম'ম' খাওঁ। কিন্তু যদি ম'ম' নাপাওঁ তেতিয়াহ'লে বেছিভাগ সময় আমাৰ ৰোল খোৱা যায়। মোৰ আৰু মোৰ লগৰ কেইজনীৰ।
হয় খোৱা তোমালোকে! আৰু এনে কোন খিনি যায় বেছি মানে ভাল লাগে আৰু মানে মানে বেছি তাত, সেইখন জা বৰ টেষ্টি হয়।
আমাৰ কলেজৰ কাষত এখন দোকান আছে। সেই হোটেল খনত আমাৰ কলেজৰ গোটেই লৰা ছোৱালী যায়, তাতে চবেই খাব ভাল পায় আমিও ভাল পাওঁ। মইতো আমিতো তাতে যেতিয়া দোকানখনত যাওঁ ন তেতিয়া আমি দোকানখনত গ'লে দাদাজনক একো ক'বই নালাগে আমি বাছ কৈ দিওঁ দাদ
হয় হয় এনেকুৱাতটো হয় হয় ঠিকে কলা তুমি হয় ম যদি মানে তুমি ৰেগুলাৰ যদি যোৱা মানে সেই নিজে গম পাই যাব ন আমাৰ আমি কি খাওঁ আৰু মই টো মানে লাছ ত মানে আমি বেছিভাগ মান ম'ম' খালে মানে অ খামলিঙগা ফালে যাওঁ যাই। মানে তাতে মমো ইমান টেষ্টি হয় ন বৰ ভাল লাগে খাই কেনে আৰু মানে দোকানতো দোকানে নহয় মাৰ গছত এটা মানে এটা খুলি থৈছে বেহাৰে বনাই কেনে বহুত ধুনীয়া লাগে মান দেখিয়ে বৰ ভাল লাগে আৰু মমো তাত চাটনিটো ইমান টেষ্টি আছে না বহুত জ্বলা আছে আৰু বৰ
হয় নেকি, অ এনে আমাৰ ইয়াতে অ হয় হয়। আমাৰ ইয়াতে কিন্তু এনে খাই পাইছে ন কি বস্তু? অ নাই নাই মই এইটো শুনা নাই এনে। কি হয় এইটো তামিলৰ মানে তামিলৰ যেনে খোৱা বস্তু দোচা ইডলি অ দোচা। জানি মই মানে বেলেগ শুনিলো, দচা খাই পাইছো ভাল লাগে খাই কিনে মোৰ মায়ে মাজে মাজে আনে ভাল লাগ হা
মোৰ ডোছা ট বেছি ভাল লাগে তোমাৰ?
হয় মোকো ডোছাই ভাল লাগে, ইডলিটো অলপ মানে অ টেঙা টেঙা লাগে ন সেইটো কাৰণে মানে ইমান ভাল নালাগে মানে ধচা মানে আজিকালি বহুতে বনাই আৰু ন মানে আমাৰ ফ্ৰেণ্ডৰ ওচৰত মানে দোকান আছে এটা। ফাষ্ট ফুডৰ তে সিহঁতৰ লগতে মানে অ কাষতে দোকানো আছে ধচা সেই তাতে খাই বৰ ভাল লাগে খাই কিনে বৰ টেষ্টি লাগে
কিছুমান জেগাত খাই কিনে ভাল লাগে বহুতে কিছুমানে মানে বহুত ভালকৈ ধুনীয়াকৈ বনাব পাৰে
হয় ঠিকে কলা মানে কোন ফষ আৰুবাত দূৰত গ'লে আৰু মানে নিজৰ দোকান নাপালে আৰু কিবা বস্তু খাইো ভাল নালাগে আমি মানে কি কৰো যৰৰ পৰা যত যাওঁ মানে ফুৰি চুৰি আহিলে মানে এটা ফ্ৰেণ্ডৰ দোকান আছে মোৰ তাতে যায় কেনে অ ইমান টেষ্টি বনাই ন চব বস্তুয়ে টেষ্টি লাগে তাতে,
যচাল ল ছিকেন চব বিচৰা ঠিকেই কৈছা মানে কিছুমান জেগা এনেকুৱা আমাৰ ধৰা বান্ধ থাকে য'ত আমাৰ তাতেই ভাল লাগে খাবলে আমাৰ আমাৰ লগৰ মোৰ আৰু মোৰ লগৰ কেইজনীৰো একে অৱস্থা আমিও য'তেই নাযাওঁ কিয় মানে আমাৰ কি হয় যে আমাৰ কলেজখন মাজত পৰে। তো আমি আকৌ নাম মও নামি কিনে সেই কলেজৰ কাষৰ দোকানখনত খাওঁ, তাৰ পিছত আকৌ গাড়ীত উঠি আকৌ ঘৰলৈকে তেনেকে আহো। ভাঙি ভাঙি কিনে, সেইটোৱেই ভাল বা দোকানখনতে খাই কিনে বেছিকে ভাল লাগে আৰু। বাকী ঠিক আছে দিয়া তে। তোমালৈ কথা পাতি কিনে ভাল লাগিল, পিছত কথা পাতিম দিয়া আৰু উম উম দিয়া।